হেল্ল' অ' অ' অ' ইমান জইণ্ট। জইন্ট কৰোতে টাইম লাগে অলপ-।
অ' নহয় তেতিয়া মানে হেৰি হ'ল এটা কমপ্লিট হৈ গ'ল মানে-।
হয় নেকি তেতিয়া সেইটো এইটোৰ আগৰটো।
উম' উম'।
জিৰ' হৈ থাকিলে চাগে।
জি ৰ' হ হ হ।
হ হ হ অঁ।
হয় আৰু নেটৱৰ্ক কিবা ইছ্যু এনেকৈ কিবা-।
অ' অ' মোৰো সেইবাৰ হৈছিলে, এটাতো জি'ৰো থাকি গ'ল মোৰ-।
অ'।
তাৰপিছত। অ' এতিয়া জাষ্ট অলপ আগত আহি পাইছোঁ।
কি হ'ল কেনেকুৱা গ'ল।
অঁ ভালেই লাগিল যায় ইমান দিনৰ পিছত ফ্ৰেণ্ডবিলাকক লগ পাইছোঁ।
হম।
মানে এইটো গ্ৰুপতটো বেলেগ আৰু মানে গ্ৰুপ গ্ৰুপ থাকে ন ফ্ৰেণ্ডৰো। উম হে অ ত এইটো গ্ৰুপটো বেলেগ আছিল কিন্তু ভালেই লাগিল।
হম।
খোৱাতকৈ বেছি মানে ফটো উঠোতে বেছি টাইম গ'ল।
এইটো মানে ফটো উঠা গ্ৰুপ,
অ নহয় এইটোতো কম ফটো আৰু এটা গ্ৰুপ আছে বেছি ফটো উঠা। উম
সিহঁতি অকল ফটো উঠিয়ে ভাল পায় নেকি।
অ মানে এইটো গ্ৰুপত কি আছে মানে কাপোল আছে।
অ আচ্ছা।
ত ফটো উঠাটো বেছি আৰু
উম,
উম বাকী তুমি কি কৰি আছা।
মই এতিয়াতো এনে এনে আছিলো একো নাই কৰা।
অ
কাপোলে বেছি ফটো উঠে নেকি বাৰু
অ উঠে মানে নতুন নতুন ন।
উম, এ আৰু কি লাগে মজা লাগিছে।
মইতো এইটো খাবৰ কাৰণেহে গৈছিলো।
উম,
গিফ্টটো দিছোঁ বেলেগৰ তাতে গুচি গ'ল মানে লৈ যাব পাহৰি গ'ল।
হে,
অঁ বেলেগ এজনৰ বেগত গুচি গ'ল।
অ জমনি হ'লচোন।
অ ঘৰত আহি গম পাইছোঁ তাকো।
তাৰ পিছত এতিয়া কি হ'ব।
এতিয়া গম নাপাওঁ আৰু ল'ব চাগে লগ পাই থাকে।
আচ্ছা ছাৰপ্ৰাইজ ত মিছ হৈ গল ন।
সেইটোয়ে নুখুলিলেও ন গিফ্টটো ছাচপেন্ঞ্চ টো থাকি গ'ল মানে।
উম, ঠিকে আছে খং নুঠিলেই হ'ল আৰু
নাই নুঠে নুঠে।
উম গিফ্ট শ্বিফ্ট একো,
অ সেইটো দেখিছে গিফ্টটো বাৰু দিয়া দি দিছিলোঁ তাইক। দিয়া পিছত মানে তাই তাইৰ জাগাত নাথাকিল ন তাইৰ বেগত ত সে সেইকাৰণে বেলেগ এটা বেগত সোমাই থৈ দিলে তো সেইটো বেগটো গুচি গ'ল।
বেগত জেগা নাই এনেকুৱা ডাঙৰ গিফ্ট নিছানে।
অ মানে অ এনেকুৱা মিডিয়াম চাইজৰ আৰু
উম, কি গিফ্ট দিলা বাৰু
আমিও ইমান নাজানো জাষ্ট পইচাটো দিব লাগে দিছোঁ
চাবা আৰু ইতা চিটা ভৰাইত দিয়া নাই তো লগৰে উম কাঠৰ টুকুৰা
অ নহয়
ভালে দিব
অ
হেৰি কি কয় ডান্স ক্লাছ চলি আছে নাই এইকেইদিন
ডান্স ক্লাছ অ সেইকেইদিন আছিলে তাৰপিছত এইকেইদিনটো মেমে সেয়া ফুৰিব গৈছে ভেগ কেশচন
অহ অহ
সেইকাৰণে বন্ধ দিছে।
উম
তাৰ পিছত একজাম আৰু নেক্সট মান্থৰ পৰা
উম তুমি গুৱাহাটীত জানা নেকি ডান্সৰ এনেকে ভাল হেৰি মানে ক্লাছিকেল
অ গুৱাহাটীতো বহুত আছে মানে সত সত্ৰীয়াৰ সুধিছা যদি
সত্ৰীয়া নহয় মানে গোটেইখিনি আৰু মিক্স
মই ইমানতো নাজানো গুৱাহাট টীত নাজানো আমাৰ ইয়াতে আছে বাৰু আমাৰ ইয়াতেও তেনেকে নাচে টো কেইটামান আছে ইয়াতে ক্লাছিকেল শিকোৱা ভাৰত নাট্যমে শিকাই ইয়াতে
অ লগৰ এজনীয়ে সুধি আছিল মানে তাই এতিয়া উম জিমটো মানে তাই হেৰি প্ৰিফাৰ নকৰে আৰু আগতো ডান্স চান্স কৰিল টো তাই ডান্সতে মানে কৰিছিলে আকৌ মাজতে গেপ হৈ গ'ল আকৌ এতিয়া আকৌ মানে অসমত আছে গুৱাহাটীত আছে ত ভাবিছো ইয়াতে অকণমান কৰি থাকো মাজে মাজে প্ৰেক্টিচ নিচিনা হ'ব সেই সেনেকুৱা একো হেৰি নাই মানে উ কিবা শিক এ হেৰি কৰিব লাগিব পাৰফৰ্ম কৰিব লাগিব বাট এনেকুৱা টাইম নহয় আৰু
প্ৰেক্টিচটোৰ কাৰণে
ভাল পাই আৰু তাই মানে হেৰি
অ অ গুৱাহাটীৰে হয়
তাই
অ
তাই অৰিজিনেলি হেৰিৰ মানে অসমৰে হয় বাট থাকে মানে দিল্লীত আৰু দেউ দেউতাকৰ চাকৰিতো তেনেকুৱা মানে ঘূৰি থাকিব লাগেতো ঘূৰি থাকে আৰু
অ অ
দিল্লীত এনেকে দহ বছৰ তাৰ পিছতে আকৌ ক'ৰবাত দহ পাঁচ বছৰ সেনেকে মানে চেঞ্জ হৈ থাকেটো সিহঁতে অসমত ইমান থকা হোৱাই নাই
উম উম
সত্ৰীয়াটো মানে চাগে হেৰি নাপাব ইমান
তাই মানে সেয়া কথক এইবোৰ কৰে নেকি?
উম উম উম, তেনেকুৱা হেৰি কাৰণে সুধিছিল।
অ সেইটো মই ইমান গম নাপাওঁ হা‌ সেইবিলাকৰ বিষয়ে, বছ মই মানে সত্ৰীয়াৰ টিছ গুৰু কিছুমান চিনি পাওঁ আৰু এনেকে, গুৱাহাটীত
সত্ৰীয়া সত্ৰীয়াটো ঢেৰ আছে নহ
অ সত্ৰীয়া বহুত আছে মানে একজাম দিব গলে এনেকুৱা লগ পাওঁ নহ।
অহ অহ।
আৰু এনেকুৱা কৰবাত পাৰফৰ্ম কৰিব গলে বেলেগ ষ্টুডেণ্টছো আহে। তহ তেতিয়াহে চিনি পাওঁ।
অহ অহ অহ সত্ৰীয়া হেৰিটো মানে এতিয়াতো মানে ইউনিভাৰ্চিটিবোৰততো আছেই তোমাৰ প্ৰায় প্ৰায় উম, সেইটোতো এটা কৰ্ছে হয়।
উম
আৰু এতিয়াতো পুৰা ডাঙৰ হেৰি আছে নেকি মানে সত্ৰীয়াৰ কাৰণে
উম
কাৰণ বহুতেটো তোমাৰ ইয়াতে পি এইচ ডি লৈকে কৰি গৈছে নহ।
অহ
আমাৰ ইয়াতেও আমাৰ ইয়াতে লোকেল কলেজেছ বিলাকতো হেৰি সত্ৰীয়া ছাবজেক্টটো আছে।
আছে নহ।
উম ইয়াতে আমাৰ সোণাপুৰ কলেজতো আছে।
আহ, কি মানে সেইটো কি তিনিবছৰীয়া
সেইটো মই, মই গম নাপাওঁ যে সেইটো মেজৰ লোৱা কথাটো ইমান নাজানো মানে মোৰ জুনিয়ৰ যোনে ফাৰ্ষ্ট ইয়েৰত মানে লৈছে আৰু এইবাৰ ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ সিহঁতে মানে সেইটো এজ এহ ছাবজেক্ট লৈছে। এতিয়া মেজৰ লোৱা কথাটো মই ইমান গম নাপাওঁ।
অহ হেৰি চাবজেক্ট থাকে নহ, এইটো কি ছাবজেক্ট বুলি কয় তোমাৰ
অহ
মেজৰ নহলে এইটো কি থাকে, ইলেক্টিভ মাইনাৰ চাবজেক্ট অহ হুম
মানে কিন্তু আমাৰ মানে হেৰি, অহ কি কয় বেচেলাৰ্চতটো মেজৰ এটা, মাইনাৰ এটা থাকে দুটাই লব পাৰে মানে
অহ তুমি মানে তেনেকে চুজ কৰিব পৰা মানে তোমাৰ যেনেকে চাইন্স ষ্টিম হয়। তুমি আকৌ এটা মানে ডান্সৰ এটা লব পাৰা নেকি, ইন বিটুইন হেৰি
তেনেকুৱা নাই নেকি
সেইটোয়েটো মানে
সেইটো মানে বহুত বেলেগ হৈ যাব নহ।
অহ, গোটেই বস্তুটো আৰ্টত আৰ্ট হৈ গল নহ এইটো
উম সেইটোৱে
আৰু আৰ্টৰো মানে তোমাৰ এইটো পাৰফৰ্মিং টাইপৰ হৈ গল নহ
অহ আৰু মানে এইবোৰ, এইবোৰ চিলেক্ট কৰিলে মানে এনে চিলেক্ট কৰিলে নহয় নহ। তুমি টাইম দিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব তেনেকুৱা আৰু
তাকেটো বাকী তোমাৰটো মেইন চাবজেক্ট যিকেইটা হয়, সেইকেইটাৰ ভিতৰত যদি অহ বোলে অহ ফিজিক্স আৰু বায়লজিৰ মাজত কিবা এটা মই মাইনৰ চাবজেক্ট থাকে। টো ডান্সটো মানে পোৰা এটা আউট অফ হেৰি হৈ যায় ন।
মোৰ মোৰটোতো মে মাইনাৰ সেয়াহে হয় জুলজী।
উম হুম হম।
সেইটো মানে অলপ ৰিলেটেড আৰু কেমেষ্ট্ৰি জুলজি। বাৰু কিন্তু হেৰি বহুতেই কৈছিল ফিজিক্স ল'ব কাৰণে কিন্তু ফিজিক্স আৰু কেমেষ্ট্ৰি দুটাও একেই। কে টান টান হৈ যায়।
উম হম্।
ইফালে চামনে ইফালে চাম এনেকুৱা হয়, অহ আৰু কেমেষ্ট্ৰীটো বহুত প্ৰেক্টিকেল থাকে ন।
অঁ অঁ কিন্তু হেৰি দেই মানে দুটা টাফে হয় মানে একজেক্টলি।
অহ সেইটোৱে টাফ হয়। মানে দুটা পেৰেলিলী টাফ হৈ যোৱাটো মানে এটা আৰু। অঁ।
যেনেকা তোমাৰ আউমহ মেথমেটিক্স হলে তোমাৰ কোৱান্তচটো মানে ধৰা মাইনৰ হ'ব পাৰে মানে।
উম।
তেনেকুৱা টাইপৰ। কিন্তু আকৌ বেলেগ কেনেকে কোনটো এক্জাম্পল দিম অঁ অঁ অঁ অঁ। তেনেকুৱা ধৰা আৰু মানে এ এডুকেশচন আৰু মানে ইকনমিক্স দুটা মানে পেৰেলেলি লৈ যোৱা তাইপ মানে। কাৰণ দুটা মানে হেৰি চাবজেক্ট হয় ন ইটোয়ে সিটোৰ টোটেল ডিফাৰেন্ট এইটো মানে, কোনো চিমিলাৰটি নাই। এইটোৱে, অকমান যদি কিবা মানে চিমিলাৰিটি থকা হেৰি আছে কাৰিকুলামত তেতিয়া তুমি এইটো মাইনৰ হিচাপে ল'ব পাৰা আৰু।
অঁ। অঁ।
উম উম কিন্তু ডান্সটোতো পোৰা আউট অফ হেৰি ন।
সেইটোৱে বহুত বেলেগ বেলেগ হৈ যায় মানে।
ডান্স হওক, মিউজিক হওক
উম।
উ তুমি বোলে হেৰি কৰিলা মিউজিক শিকিছা, গান শিকিছা?
অঁ।
গান শিকি থাকোঁতে বোলে তুমি বোলে যে হেৰি চাব হেৰি ল'লা বোলে কি বৰ্ড খন বোলে এনেই মাইনৰ কে ললা বোলে বজোৱাটো বা গীটাৰখন তেনেকুৱা এটা হ'ব পৰে না বস্তুটো।
অঁ তুমিতো সেয়া ন এ গীটাৰ বজাব জানা?
গীটাৰ অকণ অকণকে জানো।
অঁ।
কিন্তু শিকা নাই এনেকে ক'তো, নিজে নিজে আ যুঁজি যুঁজি। ইউটিউবত চাই চাই। হেল্ল। গুচি গুচি যায়। আহিব পতককে। চব কলতে এইটো প্ৰব্লেম আছে মানে। চাইকেলৰ টিলিঙা হয়। উম উম হুম হুম। উম হুম হুম হুম। উম। এইটো নেটৱৰ্কৰ ইছ্যু নে, এইটো ইহঁতৰে ইছ্যু আৰু জানো। কিহৰ ইছু হয় সেইটো। ফুল হেৰিত ধৰি লোৱা নহয় নেকি ইহঁতৰ। উম। নিচে কাটি চব দিয়া আৰু। আহিবনে আজি নে নাহে? ঐ আজি আহিবনে? এইটো এইটো মানে কেনেকুৱা ধৰণৰ হেৰি বস্তু বনাইছে, মই ধৰিবৰ পৰা নাই মানে।